অ অ কি কৰি আছা
আছো এনে, তুমি?
ময়ো এনে আছো এইমাত্ৰ চাহ খালো তুমি চাহ খালানে নাই?
নাই ৰ'বা এই খামহে মই বনোৱাই নাই কিহেৰে খালা চাহ পিছে?
চাহ বিস্কুট ভুজিয়া তেনেকে খালো আৰু
বাৰু পিছে তোমাৰ ফটোবোৰ দেখিলোৱে ম ই আজিৰ মানে অ ষ্টেটাচত যে লগাইছে মানে প্ৰথমে মই ভাবিলো ক'ৰবাত বিদেশৰ পৰা ঘূৰি আহিলা নেকি ইমান চাৰিওফালে বৰফ ৰে থকা পাহাৰ আৰু তোমাৰ। ইফালে ডাঙৰ ডাঙৰ উপত্যকাবোৰো দেখিছো ক'ত। গৈছিলা পিছে?
সেই টো তোমাৰ বিদেশত নহয় দিয়া সেই কাশ্মীৰহে আচলতে মানে বহুত দিনৰ পৰা যাম যাম বুলি তোমাৰ ভাবিয়ে আছিলো, এইবাৰ আৰু চান্স পাই কিনে তেনেকে গলোয়ে আৰু ফুৰি আহিলো। তোমাৰ যিহেতু শুনি আছিলো, ইমান দিনৰ পৰা কাশ্মীৰ ভূ স্বৰ্গ বুলি কোৱা হয় গতিকে ফুৰি আহিলো এবাৰ।
বা, কাশ্মীৰলৈ যোৱাটো বাৰু মোৰো এটা সপোন দিয়াচোন। পিছে তোমাৰ তুমি যিহেতু। গৈছা তুমি কেনেকুৱা পালা যায়?
অ, মই কব গলে মানে যিমান শুনিছিলো মানুহৰ মুখে মুখে, মই নিজে যাই কিনে এতিয়া তাতকৈ বেছি ধুনীয়া লাগিল মানে। মানে পৃথিৱীত যে ইমান ধুনীয়া এখন ঠাই আছে। তাকো আমাৰ ইণ্ডিয়াৰ ভিতৰতে ভাৰতৰ ভিতৰতে সেয়া তুমি তাতে গৈহে গম পাবা যে, কিমান এখন ধুনীয়া ঠাই প্ৰাকৃতিক মনোমোহা পৰিৱেশ চাৰিওফালে তোমাৰ সেউজীয়া বা বৰফেৰে আবৃত। ইমান এটা মানে শান্ত পৰিৱেশ আৰু তাতে তোমাৰ, বহুত ভাল লাগিল মোৰ যাই কিনে।
আৰু নিশ্চয়কে চাগে ফটোত যেনেকুৱা দেখিছোঁ তাতকে অতি ধুনীয়াই ঠাই হ'ব, মানে চকুৰে দেখা অনুভৱ ক'ব গ'লে তোমাৰ।
অ হয় ফটোত তুমি এনেকেয়ে দেখিছা যেতিয়া তুমি ওচৰৰ পৰা সেই অ পাহাৰ বা উপত্যয়কাবোৰ নিজৰ চকুৰ সন্মুখৰে দে দেখাও বা তেতিয়া তুমি মানে এনেকুৱা লাগিব যেন তুমি মানে সচাকৈয়ে সেইবোৰক মানে নিজ চকো। ৰে উপভোগ কৰি আছা নে? নে কিবা যেন যেন মানে অতুলনীয় পৰিবেশ আৰু তুমি মানে ধৰিবই নোৱাৰিবা বহুত ভাল লগা পৰিৱেশ মানে তুমি এতিয়া মই ফটোবোৰত যেনেকুৱা দেখিছা তাতকৈ তুমি ওচৰত গৈ। দেখিলেহে গম পাবা যে বহুত ধুনীয়া।
পিছে ধুনীয়াৰ কথাটো ক'লাই এতিয়া। ক'ত ক'ত ফুৰিলা তাৰ বিষয়েও। কোৱা প্ৰথমে ক'ত গ'লা তোমালোক?
অ, প্ৰথম দিনা আমি গৈ পিনে শ্ৰীনগৰ বুলি কয় তাতে শ্ৰীনগৰ যাই পোৱাৰ পিছতে তাৰে ডাল হ্ৰদ বুলি এটা আছে তাৰে তাতে কাষলৈ গৈছিলো তাৰে তাৰ পিছত আমি হোটেলত নিজৰ বেগবোৰ থৈ। সকলোবোৰ মানে উম অলপমান মানে জিৰাই সটাই তাতে বহুত দিন। মানে ওলাই গলো আৰু তাতে যিহেতু বহুত দিন ধৰি হ্ৰদ খন বাস্তৱত দেখাৰ ইচ্ছা আছিল আগৰে পৰা মানে নামটো শুনি আছিলো, বাৰু কিন্তু তেনেকে ইমান এটা যিহেতু নাজানো ত তাতে গৈ কিনে আমি হোটেলত অলপ। জিৰণি লৈ ওচৰৰ মানুহবোৰক হোটেলৰ মানুহবোৰক সুধিছো যে, ক'ত কি কেনেকৈ গলে ভাল হয় ত তেওঁলোকে ক'লে যে ডাল হ্ৰদত গলে প্ৰথমতে মানে ওচৰতে যিহেতু শ্ৰীনগৰ তাতে আমি প্ৰথমতে ডাল হ্ৰদতে গৈছিলো।
মই শুনিছোঁ ৰ'বাচোন ডাল সত্ৰৰ বিষয়ে বাৰু। বিশেষ একো নাজানো দিয়াচোন ইমান। কিন্তু যিহেতু তুমি দেখিছা নিজ চকুৰে দেখি আহিছা। সেই হিচাপে তোমাৰ কেনেকুৱা। কুৱা লাগিল কেনেকুৱা অনুভৱ?
অ, মোৰতো সকলোবোৰে ভাল লাগিল আৰু ডাল হ্ৰদতটো বৰ ধুনীয়া আছিল, যিহেতু সন্ধিয়াৰ সময়ত আমি মানে যাই পাওঁতে সন্ধিয়াই হ হৈছিল প্ৰায় তেতিয়া তোমাৰ সূৰ্যৰ পোহৰ পানীৰ ওপৰত পৰি মানে একেবাৰে সোণালী। কাল ৰঙৰ হৈ গৈছিলে তাৰে যিবোৰ শিকাৰ বোৰ ধীৰে ধীৰে চলি আছিল, আৰু চাৰিওফালে মানে এক শান্ত পৰিৱেশ আছিল তুমি আহ মানে হ্ৰদৰ কাষতে হওক বা যিয়ে হওক য। তে গলো তুমি সূৰ্যয়াস্তৰ সময়ত যাইহে ভাল লাগে, যিহেতু সেইখিনি সময়ত এটা শান্ত পৰিৱেশৰ সৃষ্টি হয় ত' সেইখিনি টাইমত আমি গৈ কিনে তেনেকে উপভোগ কৰিলো আৰু দৃশ্যটো।
হয় দিয়া, সেই চাগে অভিজ্ঞতাটো নিশ্চয় তোমাৰ কাৰণে বিশেষ হ'ব যিহেতু তুমি নিজে চকুৰে দেখিছা বা নিজে উঠিছা বা নিজে অনুভৱ কৰিছা। সেই ক্ষেত্ৰত এতিয়া মই অনুভৱ। কৰিব নোৱাৰিম কিন্তু। ত তোমাৰ পৰা সেই অভিজ্ঞতা। তাটো জানিব পাৰিম আৰু কেনেকে কি কৰিলে ভাল হয়।
উম। মানে প্ৰথমতে তুমি আমি মই যে ক'লো, চিকাৰা বুলি তাতে প্ৰথমতে আমি ডাল হ্ৰদত যাই পিনে অ চিকাৰত নুঠিলে ভ্ৰমণ সম্পূৰ্ণ নহয় বুলি কয় যিহেতু আমি ডাল হ্ৰদলৈ গৈছিলো ত' তাতে আমি প্ৰায়। এ ঘন্টা মানে চিকাৰত উঠ আছিলো, তাৰ পিছত পানীৰ ওপৰত লাহে লাহে আগবাঢ়ি যাওঁতে মনটো একেবাৰে শান্ত হৈ গৈছিল তোমাৰ, আমি চিকাৰত উঠি পিনে তেতিয়া তোমাৰ সূৰ্যয়াস্তৰ সেই। সণালী পোহৰ যিটো সূৰ্যৰ পানীত পৰিছিল সেই দৃশ্বলাক উপভোগ কৰি গৈ আছিলো, আৰু মানে কব গলে সেই অভিজ্ঞতাাবোৰ জীৱনৰ একোটা মানে যেনে জীৱনৰ সদায় মনত থাকি যাব আৰু তেনেকুৱা অভিজ্ঞতাবোৰ। এতিয়া তুমি নিজে গলেহে গম পাবা, মই যিখিনি অনুভৱ কৰিছো তুমি নিজে মানে মই কলে সিমান তুমি অনুভৱ কৰিব নোৱাৰা গৈ পিনেহে তুমিও নিজে মানে অনুভৱ কৰিব পাৰিবা আৰু।
হয় দিয়া বাৰু তুমিতো এ ঠাইতে থাকা নাই নহয় বেলেগ বেলেগ থাইও চাগে ফুৰিছা তাৰপিছত শ্ৰীনগৰৰ পিছত চিখাৰত উঠিলা তাৰ পিছত তোমালোক কলৈ গলা পিছে
অ আমি মানে সকলোবোৰে ভালদৰে একেবাৰে উপভোগ কৰিছো তাতে আমি অ চিকাৰত উঠাৰ পিছত অ মানে গুলমাৰ্গলৈ গলো আমি পিছদিনা সেইদিনাো তোমাৰ অ চিকাৰত উঠ উঠি পিনে তাৰ পিছত ৰাতিয়ে হ'ল যিহেতু আমি আহি কিনে আকৌ হোটেলত থাকিলো তাৰ পিছদিনা আমি গুলমাৰ্গ নামৰ ঠাইখনলৈ গলো সঁচাকৈ কবলৈ গলে সেই দিনটো মোৰ ভ্ৰমণৰ আটাইতকৈ স্মৰণীয় দিনবোৰৰ ভিতৰত এটা আৰু যিহেতু মানে কি ক'ম আৰু তুমি নিজে গ'লে গম পালা হয় আৰু প্ৰথমবাৰৰ বাবে মই ইমান ওচৰৰ পৰা গুলমাৰ্গত গৈ বৰফ গলা দেখিছিলো তাৰ পিছত গাড়ীৰে ওপৰলৈ উঠি গৈ থাকোতে চাৰিওফালে বগা বগা বৰফ দেখি আমি মানে যিহেতু প্ৰথমবাৰ বৰফ দেখিছো আমি সকলোৱে মানে বৰফবোৰ দেখি একেবাৰে উৎসাহিত হৈ পৰিছিলো আৰু ইমান মানে ভাল লাগিছিলে যিহেতু জীৱনত প্ৰথমবাৰ বৰফ দেখিলো
নিশ্চয় চাগে তাতে বৰফৰ লগত খেলি চাওঁ আৰু বিভিন্ন ধৰণৰ ফটোও উঠি চা চাগে তোমালোকে একেলগে
বহুত কবহে লাগে নে আৰু একেবাৰে গাড়ীৰ উঠাৰে পৰা বৰফৰ তাতে ননমালৈকে আমি ফটোয়ে তুলি আছিলো তাৰ পিছত বৰফৰ বল বনাই ইজনে সিজনক মাৰি মাৰিছিলো প্ৰথমেতো আমাৰ হাতবোৰ একদম ঠাণ্ডাত জমি যোৱাৰ দ হৈছিল বহুত ঠাণ্ডা আছিল তাতে কিন্তু পিছত যেতিয়া অলপমান সময় মানে থাকিলো তাতে তেতিয়া আমাৰ লাহে লাহে ভাল লাগিব ধৰিলে আৰু তেতিয়া বৰফ এলে বহুত টাইম আমি খেলিলো তাতে বহুত ভাল লাগিল
বাৰু এনেইতো কাশ্মীৰ বুলি ক'লেতো পেহেলগামৰ কথাটো চবে কয়ে দিয়াচোন ত' তোমালোক পাহেলগামলৈ গৈছি ছিলানে ফুৰিবৰ কাৰণে
অ আমি পেহেলগামো গৈছো পেহেলগাম খন তোমাৰ বহুত ধুনীয়া ঠাই অ মানুহে কোৱাৰ দৰে সেইখনো একেবাৰে মানে খুবেই ধুনীয়া আৰু নদীৰ তাতে নদীবোৰৰ কাষে কাষে সেউজীয়া উপত্যকা আছে তাৰ পিছত পাহাৰৰ দৃশ্য আৰু তাতে অনবৰতে তোমাৰ ঠাণ্ডা বতাহ বলিয়ে থাকে সকলোবোৰ মানে মিলি একেবাৰে এটা শান্ত পৰিৱেশ আৰু তোমাৰ যদিও মন চন বেয়া লাগি থাকিলে তেনেকুৱা ঠাইবোৰত যাই তোমাৰ মন টো একেবাৰে শান্ত হৈ যাব আৰু আহিব ইচ্ছা নাযাব তাৰে পৰা তেনেকুৱা পৰিৱেশ একেবাৰে
আৰু খাদ্যৰ ক্ষেত্ৰত কেনেকুৱা পালা খাদ্যটো ধৰা আমি যিবোৰ থলুৱা খাদ্য খাওঁ সেইবোৰতো চাগে তাতে পোৱা নাযায় ত' সেই ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছিলা নেকি তোমালোক
হয় বা হয় বাৰু মানে মানে আমাৰ ইয়াৰ খাদ্যতকৈ তাৰ খাদ্যবোৰ আহ কিছু পৰিমানে বেলেগ আছিল তথাপিও তাৰ খাদ্যয়বোৰ ভালেই আছিল কাশ্মিৰী কিছুমান তোমাৰ স্থানীয় খাদ্য আছিল যিবোৰ আমি আহ নতুনকৈ খাই চালো নতুন ঠাই লৈ গলে তাত খাদ্যৰ সোৱাদ লবলৈ মোৰ সদাই ভাল লাগে গতিকে তাৰো আমি স্থানীয় খাদ্য বোৰো সোৱাদ ললোঁ ভালেই লাগিছে কিন্তু আমাৰ ইয়াত কেই যিহেতু অলপ কিছু পৰিমানে বেলেগ ত ইমান এটা অসুবিধা হোৱা নাই আৰু যিহেতু তোমাৰ খাব পাৰি আৰু তাৰ খাদ্যবোৰ
সেইটোতো হয় দিয়াচোন আৰু তাৰে স্থানীয় মানুহবোৰ কেনে পেলায় এনে তেওঁলোকৰ আচাৰ ব্যৱহাৰ
অঁ স্থানীয় মানুহবোৰ তোমাৰ বহুত ভাল মানে সকলোবোৰ মানুহে তোমাৰ ভদ্ৰ আৰু সহায়কাৰী তুমি কিবা সুধিলে মানে তেওঁলোক খুব মানে অমায়িক ভাৱে আমাক উত্তৰবোৰ দিয়ে আৰু খুব মানে সহায় কৰে আমি কিছুমান ঠাইৰ বি বিষয় তেওঁলোকক সুধিছিলো তেওঁলোকে মোক খুব ভালদৰে বুজাই দিলে আৰু মানে তোমাৰ আহ একদম হাঁহিমুখীয়া মানুহবোৰ ভালদৰে সুধিলে সকলোবোৰ ভালদৰে কৈ দিয়ে
তুমি ইমান সুন্দৰকে মানে তোমাৰ ভ্ৰমণৰ কথা বৰ্ণনা কৰিছা এতিয়া মানে মোৰ শুনি শুনি মোৰে মন গৈছে যে ময়ো এবাৰ তোমাৰ লগত যদি যাব পাৰিলোঁ হয় ফুৰিব বা কোনোবাই যদি মোকো লৈ গ'ল হয় সেই ঠাইলৈ সেই অভিজ্ঞতা অভিজ্ঞতাতো আৰু যেনেুৱা এটা অভিজ্ঞতা কেইটাত তুমি লাভ কৰিছা সেইতো ময়ো লাভ কৰিব পাৰিলো হয়
হয় নিশ্চয় অ তেনেকুৱা ধুনীয়া ঠাইলৈ যাবলৈতো সকলোৰে মন যায় বাৰু অহাবাৰ মানে মোৰ এইবাৰ যিহেতু মই গলো তথাপিও মোৰ আৰু এবাৰ যাবলৈ মন আছে যদি মই আৰু অহাবাৰ নেক্সট যেতিয়া যাম তেতিয়া তোমাক ক'ম বাৰু তুমিও তেতিয়া মোৰ লগত যাব লাগিব
ঠিক আছে হ'ব দিয়া যাম দিয়া বাৰু আজিলৈ ৰাখিছো নহ'লে এতিয়া মোৰ মানে অকণমান কাম আছে
অঁ ঠিক আছে আজিলৈ হ'ব দিয়া পিছত আৰু কেতিয়া কেতিয়াবা কথা পাতিম।
অঁ ঠিক আছে দিয়া।
অঁ দে।